শুনি-
হেল্লো'
শুনিছনে।
অঁ।
কি কৰিছ?
এ আছো, তই?
এয়া মই এনে আছো।
অঁ'
চাহ তাহ খালিনে?
উম খালো খালো। তই খালি নে?
মই খালো অঁ'।
অঁ'
ভাত বনাইছ নে কি?
ভাত বনাই আছে। অঁ'
অঁ অঁ বাকী ভালে আছ?
অঁ' ভালেই।
তোৰতো খবৰ খাতি নাই। ভালেই অ, তোৰ খবৰ খাতি নাই। সেই কাৰণে আজি মইে ফোন এটা কৰিলো।
অ খবৰ খাতি এনে মই অকমান কামত বিজি আছিলো এইকেইদিন।
অঁ অঁ।
তাৰপা ভাত বনাই আছ নেকি?
ভাত বনাই আছোঁ আৰু উম।
কিহে বনাইছা?
ভাত এই কল কলপচলা আৰু মাংস বনাইছোঁ।
অঁ কলপচলা মাংস কেনেকৈ বনাইছ?
কলপচলা মাংস এই ন হেৰিকেই বনাইছো সাধাৰণভাৱে বনাইছোঁ। তই বনাব নেজান নি?
নাজানো নহয়।
নাজানো ন হ'ব মই বাৰু শিকাই দিম শিকাই দিম মানে- কৈছো শুন, এ কলপচলা- উম কল পচলা এনেই ভীমকলৰ কল দিল এ কলৰ পৰা বনায়। ভীমকল গছজোপা পৰা বনাই মানে সৰু পুলিটো পা। ধৰ সৰু পুলিটো আনি পিন আনি- সেই ভিতৰৰ যোনকণ ভিতৰৰ যোনকণ ভাল অংশ। সেই সেই অংশকণ সেই অংশকণ আনি কাটি। তাৰ পিছত তোৰ মিহি মিহিকে কাটি আৰু। প্ৰ প্ৰথমতে মাংস চাংসখিনি ভাজি মাংস ভাজি ল'বি। মাংস ভাজিব জান নহয় মাংস প্ৰথম। প্ৰথমতে তেল দিলি পিঁয়াজ দিলি মছলা দিলি তাৰপিছত, মাংসখিনি দি ত ভাজি থাকিলি তাৰপিছত ভাজাৰ পিছত। আলু দিলি তাৰপিছত আলুৰ লগতে সেই কলপচলাও দি দিবি। শুনিছ নে কলপচলা দি দিয়া লগত, তাৰপিছত আৰু ঢাকি থৈ দিব ঢাকি থৈ দিবি আৰু
উম
ঢাকি থোৱাৰ পিছত সেই তেনেকে অ অকণমান শেষ অঁ গম পাবিয়ে নহয় সিজিছে বুলি। তাতে নিমখ চিমখ দি আৰু ধুনীয়াকে বনাবি আৰু সেই তেনেকুৱা এনেই সাধাৰণ অ মচলা দিব পাৰি আৰু তই হেৰি কল পচলা হেৰিৰ লগতো দালিৰ লগত চয়াবিনৰ লগত এনেকৈও বনাব পাওঁ নহয়। তেতিয়া যেনিবা তোৰ ধৰি লও উম সেই প্ৰথমতে দালি দি মানে এনেকে কেৰাহীত তেল দিলি ধৰি লওক, পিঁয়াজ নহৰু মছলা দিলি। তাতে দালি দিলি। তাৰপিছত সেই কল পচলা দিলে আলু দিলি চয়াবিন দিলি চব দিয়াৰ পিছতে ভাজিলি। ভজাৰ পিছত অকণমান পানী দি থুপথুপিয়া হৈ গ'ল। সেইটো বেছিহে ভাল লাগে আৰু কলপচলা স্বাস্থ্যৰ বাবে বহুত ভাল।
উম
ইউৰিক এচিড কিবা কিবি বহুত ভাল।
অ ভালে ভালে। ঠিকে আছে অ
বৰসবাহ পাতিলে নাই তহঁতৰ গাওঁত।
নাই পতা পাতিবহে আমাৰ নামঘৰ বনাই আছে যে।
অ অ
হোৱা নাই।
অঁ ভাওনাও পাতিবনে।
ভাওনাও পাতিব অ বৰসবাহ হলে আহিবি উম।
আমাৰ বৰসবাহ হৈ গ'ল বাৰু
অঁ অঁ
আমাৰো ভাওনা আছিল এইবাৰ ভাওনা বহুত ভাল লাগিলে।
অ
এইবাৰ অঁ আলোকচিত্ৰবিলাক দিছিলোঁ মই।
অ
সমাজ মাধ্যম। অঁ তাকেহে বাকী। পঢ়া শুনাবিলাক ঠিকে কৰি আছ। ভাত কিহে বনাবি।
ভাত আজি
মাংস বনাম বুলি ভাবিছোঁ।
অৱ। মাংস কেনেকৈ বনাবি ন সাধাৰণভাৱে বনাবিনে?
সাধাৰণ ভাবেই বনাম।
অৱ।
বেলেগ একো নিদিওঁ আৰু।
অৱ, তাকেহে বাকী সেয়ে আৰু। হেৰি নহয় কিবা কিবা এটা ক'ম বুলি ভাবিছিলো। অ ফুৰিবলৈ চুৰিবলৈ যাব পাৰি আকৌ আমি।
অৱ পাৰি এতিয়া বন্ধৰ দিন।
অৱ অ তহঁতৰ ঘৰত খৰিচা বনাইছে নাই?
খৰিচা আমাৰ ঘৰত বনাইছিলো অৱ।
কেনেকে বনালি?
এই কেনেকে মানে মানে সেই বাঁহগাজ
অৱ।
বাঁহগাছ কাটি পেলাই।
অৱ।
সৰু গাছটো যিটো বাঁহৰ পৰা যে এটা সৰুকে গছ ওলাই।
অৱ।
সেইটো কাটি আনিব লাগে আনি পেলাই সৰু সৰুকে বাঁহৰ গাজৰ তই আচাৰো বনাব পাৰ। তাৰ পিছত খৰিচা বুলি যে কয় খৰিচাউও বনাব খৰিচাটো বাহ গছটো মানে কাটি আনি সৰু সৰু কাটিব লাগে তাৰ পিছ গুচাই পেলাই বাকলি খিনি
অৱ।
কাটি ৰ'দত দিয়াৰ পিছত কেইদিন মান ৰ'দতো দিব পাৰা ৰ'দত দি পেলাই সেয়া আ বনাব পাৰি নহ'লে সে পিচি পেলাই পিহনাত পিচি তাত সেই টেঙা দি থেকেৰা টেঙা নহ'লে বেলেগ টেঙা দিলেও হয়। টেঙা দি গেলাই থ'ব লাগে কেইদিনমান
অ তেতিয়া সেই হেৰি হয় হয় নে এই যে বৰল কদু চদুয়ে কাটিলে যে লগাই সেইটো হয় নাই!
তেতিয়াও লগাব পাৰি। নহ'লে আৰু হেৰিত খাব পাৰি খৰিছা।
অ অ পিটিকা কৰিও খাৱা হয় যে সেইটোও হয় নেকি? পিটিকা কৰি খোৱাটো আৰু কদু কামোৱাটো একেই নেকি?
হা?
পি পিটিকা কৰি যে খায় সেইটো আৰু কদুৱে কামুৰিলে যে লগাই একেটা সেই
অ সেইটো একেটাই অ বহুত দিন যে থৈ দিলেও বেয়া নহয়।
অ বেয়া নহয় অৱ।
উম সেয়া মানে সেয়া বহুত দিনৰ পাছতো খাব পাৰি। এতিয়া থোৱাৰ পিছতো গৰমত ভাল হয় আৰু খাবলে। টেঙা দিয়া থাকে যে তাত টেঙা টেঙা অকমান ভাব হয়।
মই বহুত পিছতীয়াকে দেখোঁ তাৰপিছত মই ভাবোঁ চাগে এইখিনি কেলে বেয়া হৈ যোৱা নাই এইটো
অ বেয়া নহয় বেয়া নহয় অকমান ৰ'দত দিব লাগে।
অৱ মাজে মাজে চাগে ৰ'দত দি থাকিব লাগে। অ তাৰপিছত খৰিচা সেই আচাৰটো কেনেকে বনালি
খৰিচা আচাৰটো তই সৰু সৰুকে কাটি বাকলি গুচোৱাৰ পিছত কাটি শুকুৱাব লাগে শুকুৱাই পেলাই দুদিন মান শুকোৱাৰ পিছত হেৰি হ'ব নহয়
শুকান ময়াহে
অ শুকানময়া হ'ব তেতিয়াতো তেল চেল জলকীয়া চলকীয়া দিও থব পাৰি মচলাও দিব পাৰি দিলে কিন্তু নিদিলেও হয় একো কথা নাই তেনেকে আৰু মাজে মাজে মানে ৰ'দত শুকুৱাই দিব লাগে আৰু অলপ জলকীয়া দিব লাগে
অ টেঙাটোৰ লগত জলকীয়াটো ভাল লাগে
অহ
তাকে উম তহঁতৰ ফালে আম খতম হ'ল নে কি আহ এতিয়া কঠালো
কঁঠাল অ কঁঠাল লাগি আছে
কঁঠাল খোৱা বোৱা খোৱা নাই নিকী
কঁঠাল খাইছিলো এদিন তাৰ পৰা আকৌ এতিয়া হেৰি পকা নাই উম কঁঠাল পিঠা বনাই খাব এাৰপৰা আকৌ কঁঠাল শুকুৱাব পাৰি নহয় কেনে কেনেকে শুকুৱাই জানা নাই? কঁঠালটো একেবাৰে চোনটো পকা কঠাল টো বেছি যে পকি যায় এটা কঁঠাল বেছি পকে কিছু কিছুমান আধা পকা হৈ থাকে যে সেইটো নহয় আধা পকাটো কিন্তু বেছি পকাটো মানে ফু তটো উলিয়াই পেলাই গুটিটো বা
উ
একদম এতিয়াওটো পূৰা ৰ'দ দি আছে ৰ'দত এনেকৈ শুকুৱাই থৈ দিব লাগে চালনী নহয় বা কিবা ক'লা চলাত মেলি
অঁ
ৰ'দত দি দিব লাগে সেইটো মানে অকণমান শুকোৱা নিচিনা হয় ন ৰংটো হেৰি ৰঙা নিচিনা হৈ যাব পৰা ৰ'দত দিয়াৰ পাছত এদিন মান ৰ'দত দিলে এতিয়াতো বেছি ৰ'দ দিলে এদিন দিলেও হয়
উম
পুৰা ৰঙা হৈ যাব নহয় তাৰপিছত আৰু সেইটো থৈ দিবিচোন আনি পেলে সেই পিঠা নিচিনা হয় এটা এই মালপোৱাটোৰ নিচিনা কালাৰ এটা আহি যায়
অঁহ
তাৰ পিছত সেই পিঠা নিচিনা হয় নহয় খাবলে কিমান ভাল লাগে
অ সেইটো তেনেকে খাই দিলে হ'ল
অ চাহৰ লগত খাব পাৰি মানে পিঠা নি নিচিনা হৈ যায় আৰু সেইটো ভাজিব নালাগে বা একো কৰিব নালাগে ৰ'দত দিলে
অ
বি থান ন
অ হেৰি নহয় এতিয়া যে এতিয়া ধৰি লও আমি এনেকৈ কঁঠালডৰা আনিলে ঢেৰ পকা বেছি পকাটো এনেকে খাই দিলো তেতিয়া ডিঙিত যে লাগে
অ সেইটো ডিঙিত নালাগে নালাগে অ ৰ'দত যে শুকাই যায় তাৰ মানে ৰসতটো নাথাকে কিন্তু ভিতৰে শুকাই হৈ যায় যে শুকাই পেলাই মানে ফুডতটো এটা এটাকে এতিয়া এ তাক আনিলে এনেকে লাগি লাগি যায় তেতিয়া মানে লাগি নাযায়
অঁ অঁ ম গম পালোঁ অঁ কৰি চাব লাগিব এদিন কৈ চাব লাগিব এদিন মই সেই পকা কঁঠাল, খাব নোৱাৰোঁ আকৌ মোৰ ডিঙিত লাগি ধৰে
অ মই কঠাল খাই খুব ভাল পাওঁ
অঁ মোৰ ইমান সেই ডিঙিত লাগি ধৰে কাৰণে মই ইমান ভাল নোপাওঁ মানে
আকৌ কঠালৰ গুটিটো
কঁঠালৰ, গুটিটো দালিত দি, পিটিকা কৰি, পুৰি
অঁ
ভাল লাগে পিটিকাত নেমু, অকণ চেপি দিব লাগে আৰু ভাল লাগে
অঁ আকৌ কঁঠাল, গুডটিটো এনেকৈ আলু সদ আলু যে বনায় বইল কৰি পেলাই তেনেকেও কঁঠাল গুটটো বইল কৰি তাৰ লগত সেই মধু বোলেঙৰ পাত দিব লাগে এতিয়া টেঙা টেঙা হয়। অকমান খাবলে ভাল হয়। গৰমত
পিতিকা কৰি খাইছোঁ বা হেৰি এনেকে পুৰি পিনি পিটিকা কৰি খাইছো বা বইল কৰা পিটিকা কৰি খাইছোঁ কিন্তু সে কৰানাই মধুসু লেঙৰ সতে খাই পোৱা নাই
অ মধু খোলেঙৰ লগতোঅনেকে বনাব পাৰি
অ তাকেহে তই তইে ময়ে কথা পাতিলে অকল আমাৰ খাদ্যৰ কথাহে হয় অ
অঁ
আমাৰ যে বেলেগ কথা নোলায় ন
উম আৰু গৰম দিনত এইবোৰ খাবলে মানে ভাল আৰু গৰম দিনত বেছিকে টেঙা জাতি হয়। এইবোৰ
অঁ টেঙাকে খাবলৈ ভাল মই বেছি গৰম হ'লে কি কৰওঁ গ মা নেমু এটা লওঁ বাকলি গোচালেও ভাল মানে চফা বা ধুনীয়া নেমু হ'লে বা কোমল নেমু হ'লে বাকৰিটো- কোমল হলে তেনেকে কুটি খাই দিওঁ নহ'লে বাকলি গুচা হ'লেও কুটি খাই দিওঁ জলকীয়া, চলকীয়া।
এনেকে গুটি খাই ভাল লাগে বাৰু উম
আৰু মানে তো টেঙাটো গাত সোমাই যোৱা নিচিনা লাগে নোই। তেতিয়া মানে ঠাণ্ডা পৰি যোৱা নিচিনা লাগে
ঠাণ্ডা পৰি যায় অ
তাকে বাৰু হ'ব তই পঢ়ি আছো যদি প উম উম
ক কৰি থাকিবি।
উম উম হ'ব বাৰু কৰিম উম হ'ব বাৰু দে
হ'ব হ'ব
আপোনাৰ